শুনিছ
অ শুনিছো তুমি শুনিছা
উম মও শুনি আছো শুনিছো শুনিছো
উম কি কৰিছা
এনেই আছো তুমি
আহ ময়ো এনেই আছো
উম
তুমি ফাৰ্ম খিলিছা বুলি শুনিছিলোঁ
উম
এনে অলপ কোৱাচোন কেনেকে কি খুলিব লাগে চাৰমিনৰৰ
তুমি তাৰমানে নিজা ভবীয়াকে কৰিলেও বেলেগ তুমি কোম্পানীৰ কৰিলেও বেলেগ তুমি এতিয়া কোনটো বিষয়ে জানিব বিচাৰি
ছ গ
তোমাৰ যেনিবা প্ৰায় মানুহে কোম্পানী কৰে
অ
কুমপানী ফাম তমাৰ
তাত দীঘলতটো হ'ব লাগে তোমাৰ ফাৰ্ম খডত দীঘলটো হ'বলে অ হেৰি নব্বৈ ফুট দীঘল হব লাগে।
অঁ।
তাৰপৰা ভিতৰি - ভিতৰি তোমাৰ ফুট বহল হ'ব লাগে
অঁ।
তেতিয়া তোমাৰ যেনিবা সিহঁতৰ ফালৰ পৰা আমাৰ এহেজাৰ পোৱালী দিয়ে। সিহঁতৰ ফালৰ মানুহ আহি মেলি জুখি মেলি এইবিলাক কৰাৰ পিছত
অঁ।
ি তাৰ পিছত মোৰ, হম'?
আৰু কোৱা বোলো।
তাৰ পিছত তোমাৰ আমাক তল- চল ধুনীয়াকে চিজিল কৰিব দিয়ে। লাই হোৱাৰ পিছত ফাৰ্মখননৰ যেতিয়া পোৱালি দিবত তাৰ আগত আমি মুচিব লাগে। তলটো মুচি পেলাই তাৰ ওপৰত আমি। - পুৰা দাঠ কে চোনৰ তোমাৰ এটা লিপা মাৰিব লাগে।
অঁ।
যাতে তলৰ বেক্টেৰিয়া-চেক্টেৰিয়া খিনি মৰি যায়।
অ' বীজাণু মাৰিব।
উম, বিজাণু মৰি যাব বোলে।
তাৰপিছত মোৰ তাৰ ওপৰত আমি বাঁহেদি বনোৱা বেৰা নিচিনা থাকে, গোল গোল
অহ
সেই, গোল গোল বেৰা খিনি আমি বনাই তাৰ ভিতৰত আমি ধানৰ যোনটো বাকলি, ফলাটো
উম
এই তৰণটো পাৰি দিব লাগে। যাতে পোৱালিখিনি অহা পিছত ডাইৰেক্ট মাটিৰ লগত স্পৰ্শ নহওঁক। আৰু সিহঁত এটা। বেলেগ পৰিৱেশত থাকে নহয়, গৰম পৰিৱেশ এটাত ঘপক এতিয়া সেই হেতক তুমি ঠাণ্ডা যদি পাই যায়, সিহঁত পোৱালী বিলাক কমজুৰি হৈ যায়। গাত শক্তি নাইকিয়া হৈ যায় সিহঁতৰ, সেইকাৰণে সিহঁতক অনাৰ পিছত প্ৰথম তিন দিন, সিহতক পেপাৰৰ ওপৰত দি থব লাগে। পেপাৰ পাৰি পেলাই, ভুচিও ওপৰতো পেপাৰ পাৰিলে মানে সিহঁতৰ, ভৰিবিলাক বহুত কোমল থাকে।
অহ
ভুচিটো আমাৰ অকণমান যি হলেও কাঁইট কাঁইট নিচিনা এটা থাকে আও ধাতৰ বাকলিটোৰ ওপৰত। আও ধাৰ এটা থাক কে যাতে সেই ধাৰটোৱে সিহঁতৰক ভৰি চুৰি কাটি নাযাবলে তিনদিন পাল নে কে পাল অ সিহঁতৰ তিনদিনমানত ভৰিটো তাৰমানে ধুনীয়াকে টান হৈ যায়। প্ৰথম অহাৰ কাৰণে কোমলি থাকে ভৰিটো। তাৰপিছত তোমাৰ একদম মাহি পোৱা পিছতে যেতিয়া পাবহি সিহঁতক অলপ দেৰি ৰেষ্ট দি পেলাই গ গৰম কুহুমীয়া মানে আও
অ।
কুহুমীয়া পানী কৰি তাত নিমখ চেনি দি পেলাই তোমাৰ এটা পানী বনাই সিহঁতক খাবলৈ দিব লাগে। যাতে মানে সিহঁতে মানে ৱাৰ ৱাৰ এছ টাইপৰ হয়গৈ আৰু
অ
তাৰ অলপ দেৰি পিছত সিহঁতক মানে সেই পৰিৱেশটোৰ লগত ঘোল মিল খাই যাবলৈ দিব লাগে।
অ।
তাৰ পৰা তোমাৰ দানা টো তোমাৰ পেপাৰ খিনিৰ ওপৰত চট টিয়াই দিব লাগে কিয় প্ৰথম সিহঁতক বাচনত দিলে সিহঁতে বুজি নাপাব
অহ
তাৰ পৰা তেনেকে তাৰমানে সিহঁত যেনেকে ডাঙৰ হৈ হৈ আহি থাকিব সিহঁতৰ প্ৰচেছ খিনি বেলেগ হৈ হৈ আহি থাকিব
এনেই কেনেকুৱা নো
মানে এনেই তোমাৰ সিহঁতৰ দানাও সলনি হৈয়ে থাকিব যিমান ডাঙৰ হ'ব সিহঁতৰ তোমাৰ আহ ঔষধ সলনি হ'ব
অ সেইবোৰো বহুত ধ্যান ৰাখিব লাগে ন
ধ্যান বহুত ৰাখিব লাগে সৰু সৰু কথাত ধ্যান ৰাখিব লাগে
অ
নহ'বা দিগদাৰ কৰি দিয়ে
অ
তুমি এতিয়ালৈকে এতিয়ালৈকে কেইটা বেছ কৰিলা
এতিয়ালৈকে মই ছটা সাতট মান কৰিলো
অ
এতিয়া নিজাববীয়াকেও কয়লা পোৱালি কেইটা মান আনি থৈছো
সেয়া কেনেকে সেয়া কি কৰিব লাগে তে কৈছিলে আৰু দুইটা বেলেগ বেলেগ বেলেগ
যেনিবা ব্ৰইলাৰটো কৰিলে তাৰ যত্নটো বেছি
অ।
ইহঁতৰ ইমান যত্ন নাথাকে। ইহঁতক ইমান কেয়াৰ ল'ব নালাগে।
কি
অকমান ইহঁত পোৱালী বিলাক মজবুত থাকে।
অ।
খালি প-প্ৰচেছ তাৰমানে, কাম বিলাক একেই।
উম। তুমি অকলেই কৰা নে, কোনোবা ৰাখিছা?
নাই মই কলেই কওঁ।
অ পাৰানে অকলে চব?
পাৰো পাৰো। খালি যেনিবা সময়টো বেছি খাই দিয়ে আৰু। এনেই দুজন হলে সময়টো সোনকাল হয়।
মাজে মাজে কিবা দিগদাৰ নালাগে নে?
মাজে মাজেতো দিগদাৰ হয়, কেতিয়াবা তোমাৰ এনেকুৱা হয় তাৰমানে কাম কৰিব নোৱাৰা নিচিনা হৈ যায়গে।
অ উম উ
ৰাতিপুৱা সোনকালে উঠি, চব কাম বন কৰি, বাচন-চাচন সিহঁতৰ ধুই থাকিব লাগে।
অঁ।
বাচন নুধুলে সিহঁতৰ তাৰ এটা, পিচল পিছল চামনি বহি যায়।
অ'।
সেই চামনিটো বহিলে মানে তাত বেয়া বীজাণু ছিজানু বিলাক বহু ৰখি যায়, তেতিয়া সিহঁতৰ খাই দিয়াৰ লগে, লগে বেমাৰ হয়।
অ'।
সেইবিলাক নহ'বৰ কাৰণে ধুই, মেলি ধুনীয়াকে চফা চিকুণ কৰি ৰাখিব লাগে।
এ, ঘৰত খিনিও নে?
হম
ঘৰত পোহাখিনিৰ কাৰণেও কৰিব লাগে।
উম, ঘৰত পোহাখিনিৰ কাৰণেও কৰিব লাগে। খালি মানে ইহঁত অকমান জেগাত টো, অকনমান লেতেৰা হৈ গ'লেও ইহঁত থাকিব পাৰে।
অ'।
কয়লাৰ মুৰ্গীটো, কিন্তু এই যোনটো ব্ৰইলাৰ মুৰ্গীটো
অ'।
মুৰ্গীটো সিহঁত লেতেৰাত থাকিব নোৱাৰে, সিহঁত যদি লেতেৰাত থাকে
অ'।
সিহঁতৰ মানে গেছ হৈ যায় এটা। গেছ হোৱাৰ লগে, লগে সিহঁতৰ জ্বৰ, চৰ্দি হয়।
অ',
তাৰপা সিহন সেইটো বেমাৰ লগাৰ লগে লগে মৰিব আৰম্ভ হয়। ওজন কমি আহে। বহুত নানা প্ৰকাৰৰ বেমাৰ হয়
অ', অ,
তোমাৰ পানী যদি ভালকে দিয়া নহয় তাত যদি আইৰণ থাকে ইহঁতৰ কিডনীবিলাক বেয়া হৈ যায়।
অ',
তোমাৰ যদি বেছি গৰম দিয়ে সিহঁতক যদি, ঠাণ্ডা পানী খাবলৈ নাপায় না বা সিহঁতৰ ঠাণ্ডা কৰিব নোৱাৰে।
অ',
সিহঁতৰ আৰু গৰমত
কি হ'ব?
সিহঁতক কলিজাত, টো বন্ধ হৈ ফাটি যায় মানে। গৰমত, তেনেকেও মৰে সিহঁত।
অ',
আৰু বহুত, বেলেগ বেলেগ ধৰণৰ হয় বেমাৰ খিনি।
অ',
কেতিয়াবা চাবলে যাম, তুমিনো কেনেকে পঢ়া।
তাকে আহিবা।
ৰব দিয়া
হব উম আহিলে আহিবা